অ', ব্যস্ত আছিলা নেকি?
নাই নাই।
হয়, নাই নাই, মই আজি এটা অকমান মানে আলোচনা কৰিবলৈ আহিলোঁ।
অ', কি বিষয়নো কোৱাচোন অলপ।
হয়, মই বিদ্যালয়ৰ স্মৃতিৰ ওপৰত আজি এনে অকমান কথা পাতো বুলি ভাৱিলোঁ।
অ', ভালেই কৰিলা দিয়া বিদ্যালয়ৰ স্মৃতিৰ ওপৰত কথা দিয়া দিয়া, কোৱা অলপ।
অ', হয়, মানে মই, এনেই তোমাৰ আমাৰ বিদ্যালয়ৰ পৰা-বিদ্যালয়লৈ মনত পৰে নে নাই?
পৰে পৰে, বহুত পৰে, অ'।
হয়, বিদ্যালয়ৰ জীৱনটো সঁচাকৈ আটাইত-অ জীৱনৰ আটাইতকৈ সুন্দৰ সময়ৰ দৰে আছিলে দিয়াচোন, এতিয়া যিমান নহ'ল-যিমান ভাল নালাগিলেও বিদ্যালয়ৰ সেই সময়বোৰৰ দৰে হ'বই নোৱাৰেচোন।
অ', সেই তুমি একদম ঠিকেই ক'লা-কলা দেই, এতিয়া চাবা যে আমি বিদ্যালয়ত গৈছিলোঁ, ৰাতিপুৱা শুই উঠি যাই তাত প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰাৰ্থনা কৰি আমি শ্ৰেণীকোঠাত বহি লগৰবোৰৰ লগত আমি বহি একেলগে পঢ়া শুনা কৰিছিলোঁ, সেইবোৰ
হয় হয় এনেদৰে সকলো বিলাক কথা মনত পৰে দিয়াচোন যিমান যি হ'লে এতিয়া আকৌ সেই সময়বোৰ ঘূৰাই পাব বিচাৰো কিন্তু আৰু ঘূৰাই পাব নোৱাৰো দিয়াচোন কেতিয়াওঁ।
হয় হয় তুমি একদম ঠিকে ক'লা, আৰু চাবা যে বিশেষকৈ উ শ্ৰেণী কোঠাত, শ্ৰেণী কোঠাতো মনত পৰে আমাৰ, খেলপথাৰখন মনত পৰে। তেনে ঠিক তেনেকৈ প্ৰাৰ্থনা সভা, বন্ধু বান্ধৱীৰ সৈতে কটোৱা সময়বোৰ বহুত বহুত মনত পৰে ন বিশেষ কৈ আৰু চাবচো শিক্ষকসকলৰ মৰম, উপদেশ আৰু আমাক ভাল ভাল মানুহ হ'বলৈ শিকাইছিল।
বিদ বিদ্যালয় পাঠ্য দানেই নহ হয় শৃংখলা, নৈতিকতাৰ দায়িত্ববোধোও শিকায়, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক আহ যি আহ ধৰা মাৰিছিল, গালি পাৰিছিল কিন্তু যিমান যি হ'লেও সকলো আমাৰ ভালৰ বাবে কৰিছিল। আমি সেই সময়ত বুজি পোৱা নাছিলো বা তেওঁলোকক বেয়া পাইছিলো দিয়াচোন। কৰাৰ বাবে কিন্তু এতিয়া আমি যিমানেই ডাঙৰ হৈ হৈছো মানে আম তেওঁলোকে যি শিকাইছিল আমাৰ আ যি প্ৰতিদিনাই কাম আহ কামত আহিছে দিয়াচোন ধৰা মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে। এনেকুৱা ধৰণৰ বিভিন্ন কথাই শিকাইছিল। পৰা ডাঙৰলৈকে এটা এটা সৰু সৰু কথা শিকাইছিলে আমাক। তেওঁলোকে যোনবিলাক আমাৰ এতিয়া দৈনন্দিন জীৱনত অ' এটা নহয় এটাও হ'লেও মানে এনেকুৱা উম' তেওঁলোকে শিকোৱা কথা প্ৰয়োজন হয়য়ে আমাৰ।
হয় হয় তুমি একদম ঠিক ক'লা, আৰু চাবা যে বাৰ্ষিক কিৰা সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতাবোৰৰ বহুত আনন্দময় আছিল, এতিয়া চাবা যে আমি বন্ধু বান্ধৱীৰ সৈতে খেলা যেনেকুৱা ক্ৰিকেট ফুল ফুটবল কাবাদী, দৌৰা এইবোৰ খেল খেলিছিলো। তাত আমি প্ৰাইজ পাইছিলো যদি কিছু কিছুমানে যদি প্ৰাইজ নাপাইছিলে সিহঁতৰ মন বেয়া লাগিছিলে সেইবোৰো বহুত মনত পৰে মই এতিয়াও বন্ধু বান্ধৱীৰ লগত কৰা খেল ধেমালিবোৰ কথা পাহৰিব নোৱাৰো দিয়া তুমি তুমি পিছে কি ভাবানো?
টো ঠিকেই কৈছা অ বিদ্যয়ালয়ৰ সকলোবোৰ কথাই মানে আমাৰ একদম মানে কেতিও আমি পাহৰিব নোৱাৰো আৰু ধৰা পঢ়াই হওঁক শিকু ৰ লগত বা তুমি কোৱাৰ দৰে বন্ধু-বান্ধৱীৰ লগত খেল-ধেমালি কৰা সকলোবোৰ পঠাই যে এনেকৈ অ', আমি এনেকৈ বহুত বা অহ, হৈছিলে দিয়াছো এনেকুৱা যে আমি অ', স্কুলত এনেকুৱা খেল-ধেমালিৰ সময়ত কেতিয়াবা কাৰোবাৰ লগত কাজিয়াও লাগিছিল লগৰে এজন দুজনৰ লগত কিন্তু মানে বিদ্যয়ালয়ৰ থকা সময়খিনিত এনেকুৱা নাছিল যে আমি তেওঁলোকক অহ, এনেকা আৰু নামাতিমেই আমি এদিন নামাতিও দুদিন নামাতো কিন্তু আমি পিছত আৰু গোটেইবিলাক একেলগে মানে হৈয়ে যাওঁ আৰু অ', মই এতিয়াও বন্ধু-বান্ধৱীৰ লগত কা খেল ধেমালি আৰু মানে এনেকুৱা ধেমালিবোৰ একোৱে পাহৰিবই নোৱাৰোঁ আৰু।
হয়, হয় এইবোৰ কেতিয়াও পাহৰিব নোৱাৰি, এইবোৰ স্মৃতি বহুত সুন্দৰ হয় আমাৰ জীৱনৰ। আৰু আমি সেই আমি কাৰণ বন্ধুবোৰৰ লগত মিলি জুলি টিফিন খাইছ ছিলো তাত আমি আকৌ বহুতো কাজিয়া লাগিছিল। তাত যদি আমাৰ বহুতো মৰম সোমাই আছে, আমি শিক্ষক শিক্ষকৰ লগত মিলি আমি পঢ়া-শুনাও লগ-লগত তে পঢ়া-শুনাও কৰিছিলোঁ, বহুতো স্মৃতি আমাৰ মনত আছে।
দিয়াচোন অ', উ আৰু বিদ্যয়ালয়ৰ স্মৃতিবোৰে আমাক সদায় অনুপ্ৰেৰণা দিয়ে আহ সেই স্মৃতিবোৰ মনত পৰিলে আজিও মন অ' মনটো আনন্দৰে কৰি উঠা হয়নে কাৰণ আহ আমি যি কথাই না ভাবো কিয় পঢ়ায়ে হওক খেলা জুলাই হওক বা এনেক কটো সকলোবোৰ সময় বিদ্যয়ালয়ৰ জীৱনত আমি কেতিয়াও পাহৰিব নোৱাৰো সৰু ডাঙৰ প্ৰত্যেটো কথা আমাৰ এতিয়াও মনত আছে। বা আমি সেইবিলাক মনত কৰি কেতিয়াবা দুখ লাগে ধৰা যে আৰু এই য মানে এ স্কুলৰ জীৱনতটো আৰু ঘুৰাই পাব নোৱাৰো কিন্তু কেতিয়াবা ভাল লাগে যে এনেকুৱা এনেকুৱা কৰিছিলো কেতিয়াবা হাঁাহো এইবিলাক যে আমি সৰুতোই কেনেকুৱাানো কাম কৰিছিলো এতিয়া সেইবোৰ কথা ভাবিলে আমাৰ হাঁহি উঠে কিন্তু মানে তেতিয়াৰ কাৰণে সেইবিলে সেইবোৰে আৰু একদম মানে। আনন্দময় কথা আছিল, তুমি কি ভাবা?
ঠিকে তুমি, তুমি এইবোৰ এতিয়া যে গলা আনন্দময় উঠাইছিল মই সেইটো ভাবো যে আগতে আমি বহুতো কথা কথা পাতি আমি বহুত আনন্দ পাইছিলো বা বন্ধুবোৰৰ, বন্ধু-বান্ধৱীৰ লগত আমি হাহিছিলো, খেলা-ধলা কৰিছিলো, বহুতো কথা পাতিছিলো আমি, এনেকুৱা চাবা এতিয়া আমি বিদ্যালয়ৰ পৰা আহিয়ে আমি আৰু গৈছিলো খেলিব। লগবোৰৰ লগত এনেকুৱা বহুতো স্মৃতি আছে, তোমাৰ এতিয়াও বিদ্যালয়ৰ
বান্ধৱী হয়, হয়, মোৰ আছে বুলি ক'ব পাৰি নাই বুলি ক'ব পাৰি ধৰা কেইজনমানৰ লগত আছে, কেইজনমানৰ লগত নাই। এতিয়া ধৰা এ বৰ্তমানতো একদম ব্য্স্ততাৰ সময় ন আমাৰ জীৱনৰ ত' এতিয়া আমি কিছুমানৰ লগত। সদায় কথা নাপাতিব পাৰো কিন্তু মোৰ এনেকুৱা নালাগে যে আমি ধৰা কেইদিনমানৰ মূৰত কথা পাতিলে এনেকুৱা নালাগে যে আমিও এনেকা লগে নাপাও। নাপাতো, মোৰ আজিও মানে বিদ্যালয় এনেকুৱা লগৰ বিলাকৰ লগত মই এতিয়াও যদি বহুত দিনৰ মূৰত কথা পাতো এনেকুৱাই লাগে যে, আমি কালিয়োতো এনেকুৱা খেল-ধেমালি কৰিছিলো, হাঁহি-ফূৰ্তি কৰিছিলো মানে এনেকুৱা আৰু আমাৰ সম্পৰ্কবোৰ, তোমাৰ এনেকুৱা বাৰু ভালে ৰবা ভালে আ বহুত এনেকুৱা ল আছে ন আমাৰ স্ুলত কাজিয়া লাগিছিলে তেতিয়া আমি মাত বোত বন্ধ কৰি দিছিলো ৰ।
তাৰপিছত আৰু বাহিৰত আহি আমাৰ বহুতৰলগত এনেকুৱা মাতবল হৈছিলে, মোৰ এনেকুৱা বা এতিয়া আমাৰ স্কুলত থাকোতেতো কাজিয়া লাগিছিল তাৰ পিছত আমি যেতিয়া বেলেগ-বেলেগ স্কুলত পঢ়িলো আৰু তাৰ পিছত আমি অনলাইনৰ যোগেদি আমি লগ পাই আৰু কথা পা ৰা ষ্টাৰ্ট আৰু কথা-বতৰা আৰম্ভ কৰি দিলো, বহুত ভাল লাগিছিল। এতিয়াও আমাৰ এনেকুৱা লাগিছে আমাৰ মাজত একো কাজিয়া হোৱাই নাছিলে যেন বহুত স্মৃতিবোৰ মনত পৰি গৈছিলে বহুত আনন্দময় জীৱন আছিলে আমাৰ বিদ্যালয় ৰ স্মৃতিবোৰ।
হয়, হয়, তুমি ঠিকে কথাা আৰু তোমাৰতো এইটো কথা মনত থাকিবই চাগে কাৰণ এইটো অ মানে এইটো ছাত্ৰ জীৱনৰ এক মানে একদম মানে সেই কথা আৰু, যে আমি সকলোবোৰ শিক্ষকৰ বিভিন্ন-বিভিন্ন নাম দিছিলো যেনে, আমাৰ স্কুলত আহ আমি কোনো ছাৰ বাইদেউক এ মানে তেওঁলোকৰ নামেদি নামাতি অমুক ছাৰ, তমুক ছাৰ, এনেকুৱা আমি কেতিয়াও কথাই পা নাছিলো, আমি অ তেওঁলোকক বিভিন্ন নাম দিছিলো, ধৰা কোনোবাক জোকাই মানে বেয়া নাম নহয় আৰু এনেকে জোকা-জোকাব কাৰণে আৰু বিভিন্ন ধৰণৰ নাম দিছিলো। তোমাৰ অলপ আমিতো আমাৰ ক্লা তেনেকৈ মাতা হৈছিল যে অমুক ছাৰ আহিছিল অমুক বাইদেউ আহিছে এনেকুৱা নহয় আৰু তেওঁলোকৰ জোখোৱা নামটোয়ে আমি সেনেকে মাতিছিলো তোমালোকৰ আছে নে এনেকুৱা
হয়, হয়, আৰু এনেকুৱা চাব যে আমাৰ ছাৰ বাইদেউৰ নামটো নলয়ে চবে উপাধিটো লৈ কেনে মানে কয় যে এইটো অমুক ছাৰ আহিছে এইটো উপাধিৰ ছাৰ আহিছে এনেকুৱা টাইপৰ আছিলে বহুত স্মৃতি আছে ন'
হয়, হয়, এনেকুৱা ধৰণৰ বিভিন্ন স্মৃতি এতিয়াও আমাৰ জীৱনত মন এটা আছে দিয়াচোন। যিমানে ডাঙৰ নহলেও কিয়, এতিয়া আমি ধৰা কলেজৰ জীৱনে পাৰ হওঁক, বা আমি চা কৰি জীৱনে পাও বা আমি বুঢ়াই হওক, আমি অ' মানে আমাৰ ছাত্ৰ জীৱনৰ যোনটো স্কুলৰ আৰু সেই এ জীৱনটো আমি কেতিয়াও পাহৰিব নোৱাৰো, তাৰ এটা-এটা দিন এ এটা এটা মুহুুৰত। ধৰা সেই বাৰ বছৰ, যেনেকৈ আমি পঢ়িলো আৰু আমাৰ বিদ্যালয়ত। কেতিয়াও মই পাহৰি ব নোৱাৰো আৰু সেইটো।
একেবাৰে তুমি ঠিক কৈছা দেই। তথাপিও যে, বিদ্যালয়ৰ সেই মধুৰ দিনবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰো, সেইবাবে বিদ্যালয়ৰ স্মৃতিবোৰ আমাৰ জীৱনৰ এক অমূল্য সম্ পদ হৈ গৈছে। আৰু এতিয়া এ চাবা যে, বিদ্যালয় হৈছে আমাৰ জ্ঞান, বন্ধুত্ব আৰু সুন্দৰ স্মৃত এই অমূল্যয় ভঁৰাল, অই সেই স্মৃতিবোৰ মনত পৰিলে আজিও মোৰ মনটো আনন্দৰে ভৰি উঠে, উম।
হয়, হয়। তুমি ঠিকে কৈছা, বিদ্যালয় পিন্ধা আমি আৰু বিদ্যালয়ত সেই যেতিয়া আমি সেই, আ-আ হয়। জিৰণি সময়ত আমি গোটেই বিলাকে একেলগে আহ টিফিন খোৱা এনেকে, একে খেল-ধেমালি কৰা, এনে বিভিন্ন ধৰণৰ আমি সেই কৰিছিলো দিয়াচোন সেই দিন বোৰ আমি এতিয়াও পাহৰিব নোৱাৰো নোৱাৰো আৰু। আহ তুমি কি ভাবা এইটো বিষয়ে?
মই এই ভাবো ৰ'বা যে, আমি কেতিয়াও বিদ্যালয় স্মৃতিবোৰ পাহৰিব নোৱাৰো। আৰু আমি কেতিয়াও পাহৰিব নালাগেও। কাৰণ বিদ্য়ালয় আমাক বহুত ভাল, ভাল শিক্ষা দিছে জ্ঞান দিছে। যে আমি ভৱিষ্যতলৈ আমাৰ জ্ঞান বোৰ কামত আহিব। এতিয়াও কামত আহিছে দিয়াচোন।
হয় হয়, আমাৰ শিক্ষক শিক্ষয়িত্ৰী দিয়া সকলো বোৰ শিক্ষাই আমি এতিয়াও পাহৰিব নোৱাৰো আৰু।
তুমি কি ভাবা?
অ' অ' দিয়া দিয়া আজি ভাল লাগিলে তোমাৰ লগত বি-বিদ্যালয় স্মৃতি
হয়, হয় দিয়া আৰু, আৰু এদিন এনেকুৱা আন এটা বিষয়লৈ কথা পাতিম। দিয়া।